তটো কাপ খাই
আছে গ তাকেই
মই কৈ আছিলো মানে কি তোমাৰ মই অ সপ্তাহত ধৰা লাগে দিয়াচোন দুই তিনিদিন লাগে কিন্তু উ বেছি তোমাৰ এ সদায় ধৰা কিছুমান মানুহ থাকে ন সদায় মাংস খাব বিচাৰে তেনেকে মই নোৱাৰিম তাৰমানানে
ইতেনেকুৱাটো মই মই নোৱাৰ নিৰামিষ খাব লাগে মই বেছিভাগ এতিয়া নিৰামিষেই খাওঁ কিন্তু মানে কেতিয়াবা আৰু আজি বহুত দিনৰ মূৰত প্ৰায় দুসপ্তাহৰ মূৰতে মাংস আনিলোঁ মাংস আনি বনাব মন কৰোঁ মাংস খাব মন কৰলোঁ আনি বনালোঁ খালোঁ
অ তুমি অকমান দূৰত কৰ'বাত যাবা নেকি বাৰু ভইচটো বহুত অ সেইকেই আহিছে মানে ইকো টাইপৰ আহিছে
এটিয়া ঠিক আছে এতিয়া শুনিছানে
হেল্ল' মানে এনেকুৱা লাগি আছো তুমি মোৰ মানে কাষতে থাকি পেলাই কথা পাতি আছে তেনেকুৱা টাইপৰ লাগিছে
অঁ এতিয়া
অ এতিয়া ঠিকে আছে উ উম উম ঠিকেই আছে দিয়া আৰু কেনেকুৱা হ'ল তোমাৰ দিনটো
দিনটো অফিচতে
ভাল অফিচতে
আহিব সফালৰ পৰা সি খাল ইফালৰ পৰা সি খাল ইটো ফাইল চোৱা সিটো ফাইল চোৱা
উম তুমি ইমান বাহিৰত খোৱা মেলা ন কৰা নেকি বেছি
সময় নাপাওঁ সময় নাপাওঁ মানে এটা দি এটা এটা বন্ধলৈ যাওঁ। ওলাই কিন্তু বহুত দিন যোৱা নাই।
শনিবাৰ ৰবিবাৰলৈ ওলাই যোৱা নেকি?
শনিবাৰ শনিবাৰ ৰবিবাৰলৈ যাওঁ কিন্তু বহুত দিন যোৱা হোৱা নাই মানে লগৰবোৰো নাই। সিহঁতৰো কিবা কাম? ওলায় তেনেকৈ থাকি যায় আৰু চাৰি পাঁচজনীয়া একেলগে গ'লে ভাল লাগে। চাৰি পাঁচজন লগ হৈ ক'লে গলে?
অ মই আকৌ শনিবাৰ মানে বা ৰবিবাৰ মানে একবাৰ ওলাই নগলে মানে মোৰ উশাহ নোপোৱা নিচিনা লাগে অলপ বাহিৰৰ ধৰা অ জাংক ফুড খাব মন যায় আৰু যদিও ভাল নহয় বাৰু শৰীৰৰ কাৰণে তথাপি খাবলে মন যায় কিন্তু মই এনেও বহুত খাই মানে কি মানে এনেকুৱাও নহয় যে মোৰ পৰিমণতটো বেছি নালাগে কিন্তু মই খাই ভাল পাওঁ মানে কিবা কিবি নতুন নতুন চেষ্টা কৰি থাকি খাই পেলাই
গম পাইছোঁ সেইটো, আছে বহুতৰে আছে মোৰো আছে খাই ভাল পোৱা নতুন নতুন ঠাইত গৈ নতুন নতুন
কিবা কি কৈছিলা মই ভালকে
মানে মই কৈ আছিলো ন নতুন নতুন ঠাইত গৈ ম টো মই ভাল পাওঁ।
অ তোমাৰ মাৰ হাতৰ কি ভাল পোৱা তুমি চবতকে বেছি
আাৰাতো আছে বহুতকেইটা আছে কি কি কওঁ এতিয়া মই এই সৰু মাছৰ এখন আঞ্জা বনায় বিলাহী আৰু থেকেৰা ৰে
ন বিলাহী আৰু থেকেৰা এটা গক কি একেলগে দিয়ে
অ
আচ্ছা। আৰু
আৰু আৰু এই ছাগলী মাংস ভাল বনায় নাই
অঁ। ছাগলী মাংসৰ কথাটো তুমি এবাৰ আৰু কৈছিলা চাগে মোক দেই মোৰ যিমান দূৰ মনত পৰে,
অঁ মইে এইবাৰ লগ পতে কৈছিলোঁ চাগে অঁ গোটাকে নহৰু দি ত খালি সময় বহুত লাগে আৰু বহুত সিজাব লাগে মাংসটো
ছাগলীৰ মাংসত বহুত সময় লাগে এনেও বহুত।
সময়টো লাগে সেইকাৰণে মানে বনাব মন নাযায়। কম হ'বলগীয়া কাৰণে
আহ হাঁহৰ মাংস ছাগলীৰ মাংস এইবিলাকত বহুত সময় লাগে। সেই ক্ষেত্ৰত তোমাৰ ব্ৰয়লাৰটো সহজ
ব্ৰইলাৰটো সহজ ইভেন তোমাৰ তোমাৰ এই লোকেল মুৰ্গীটোতো সময় লাগে অলপ
লাগে লাগে
মানে ব্ৰইলাৰৰ মাংসটো ধিলা থাকে যে সেইকাৰণে সোনকালে সিজে।
অহ ব্ৰইলাৰটো আচলতে বেছিকে চলে এইটো কাৰণে তাতটো মাংসটো বনাবলে সহজ।
বনাবলৈ সহজ আৰু সস্তা খৰচটো কম
খৰচ কম
আৰু তুমি কি খাই ভাল পোৱা?
মই মই আচলতে এইবিলাক যিবিলাক থলুৱা খানা থাকে ন সেইবিলাক বেছি মানে পচন্দ কৰো এই ধৰা অসমীয়া হিচাপে খাৰ তাৰপিছত তোমাৰ টেঙা এইবিলাক ধৰণৰ বস্তু মোৰ প্ৰিয়।
আকৌ খাৰ আৰু বেগেনা।
নাই সেইটো কোৱা নাই মানে সেনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰিয় কিন্তু তোমাৰ গধূলি টাইমত মই অকমান ধৰা কৰ'বাত কিবা বেলেগ ধৰণৰ এই ফুচকাই খাবলৈ গলো মম খাবলৈ গলো তেনেকুৱা ধৰণৰ বস্তু বিলাকো মই, ভাল পাওঁ কিন্তু সেয়া গধূলি সময়তহে মানে দুপৰীয়া সময়ত মই আচলতে ভাত বা তাৰে লগৰ বস্তুবিলাক বেছি মানে পচন্দ কৰো চাহটো ইমান মোৰ পচন্দৰ বস্তু নহয় কফিটো আহ তুলনামূলকভাৱে মই কফিটো পচন্দ কৰো। আৰু ঘৰতটো ধৰা ক'ব গ'লে মায়ে যি বনায় গোটেইখিনি প্ৰায়ে পচন্দৰ
গধূলি সময়ত কিবা বনায়নে মা বা মা গধূলি সময়ত, কিবা বনাই যে তুমি বনোৱা যৰত
গধূলি সময়ত মানে সৰু থকাৰ পৰা মায়ে কিবা কিবি কিবা কিবি বেলেগ বেলেগ ধৰণৰ বস্তু বনাই থাকিছিলে আমাৰ আচলতে কি জানা আ এতিয়াৰ সময়খিনিতহে তোমাৰ গধূলি সময়ত আমি মম' বা এনেকুৱা, বেলেগ ধৰণৰ বস্তু আগতেতো ধৰা চুজি, বনালে লুচি বনালে তাৰ পিছত তোমাৰ উ তেনেকুৱা তেনেকুৱা বস্তু বিলাক মালপোৱা বুলি পেলাই এটা আছিলে সেই বনালে তেনেকুৱা বস্তু বনাইছিলে তাৰ তাৰ পিছত তোমাৰ এ কিছুমান ঘৰতে চানা টাইপৰো বনাইছিলে পাপৰ,
চব মানে মিহলি কৰি পাপৰ দি ভাজে যে ভাজে যে বুট ভাজে কেতিয়াবা কেতিয়াবা বাদাম, কেইটামান ভাজিলে।
সেইবিলাক বস্তুৰ কাৰণে মায়ে আগতে খুব উম উম সেইবিলাক বনাইছিলে খুব তাৰপিছত আমি যেতিয়া বাহিৰত আহিলো আমি অলপমান বাহিৰৰ এইবিলাক খোৱা বেছি প্ৰেফাৰ সেই কৰা হ'লো গতিকে, আহ তেতিয়া আৰু ইমান এতিয়া ইমান নবনাই কব গলে কেতিয়াবা মই কলো ধৰা অমুকটো খাবলে মন গৈছে তেতিয়া বনাই কিন্তু আগতে যেনেকে তোমাৰ সদায়ে কিবা নহয় কিবা বেলেগ চলিছিলে তেনেকুৱা নহয় তেনেকুৱা নহয় এতিয়া
এতিয়া কি হ'ল আমিও নাথাকোঁ ধৰা ঘৰত
অঁ।
এতিয়া বনাব কাৰ কাৰণে তেনেকুৱা হৈছে কথাটো।
সেইটোৱে আৰু আগতে ধৰা এটা সময় থাকে ন যে এনেকুৱা টাইমত আমি পঢ়িম পঢ়াৰ আগেকে খাবলৈ দিলে তেনেকুৱা আছিলে এটা সময়ৰ পিছত সেই ৰুটিন মতে চলাটোও বন্ধ হৈ গ'ল কেতিয়াবা দু
সেইটোৱে তেওঁলোকে। পঢ়ি আছিলোঁ।
উম।
তেতিয়া পঢ়ি আছো। তেতিয়ালৈকে কথা বেলেগ আছিল এতিয়া আমি গৈ পাওঁতে মানে গধূলি পাৰ হৈ যায়।
আৰু এতিয়া পঢ়া টাইমতটো একে নাথাকে ন আগতে পঢ়া টাইমতো তোমাৰ আছে। এটা ফিশ টাইমিং আতা গধূলি তুমি পৰ্থনা কৰিবা।
অঁ চাৰে পাঁচ বজাৰ পৰা চাৰে পাঁচমান বজাৰ পৰা, কম চাৰে ন বজালৈ হেনেকেও টাইম একদম।
এতিয়া অ এতিয়াতো ল'ৰা ছোৱাল- চলি চাগে ৰাতিহে পঢ়ে তেনেকুৱা ধৰণৰ কথা।
এতিয়াতো মই মোৰ ভতিজাবোৰক দেখোঁ ভাগিনবোৰক দেখোঁ সিহঁতেতো গধূলি সময়ত নপঢ়ে। এতিয়া পঢ়িব। ৰাতি তোমাৰ ৰাতিৰ ভাতকেইটা খাই অলপ সময় জিৰালে জিৰাই আৰু। এঘাৰমান বজাৰ পৰা আৰম্ভ কৰিব ৰাতি। ডেৰ বজাৰ দু বজাৰ। জালি।
সেয়াই দিয়া বাৰু দেই ভাল লাগিলে কথা পাতি।
তাকে বহুদিনৰ মূৰত কথা পাতিলোঁ।
অঁ আৰু যিহেতু একেখন চহৰ। ঘৰতে থাকা। অঁ মাজে মাজে। যে, আহিবা সদায়নো বো কিমান নিজে নিজে বনাই খাবা। মাজে মাজে আহিবা আমাৰ হাতৰ খাবলৈও আহিবা আৰু, কেতিয়াবা মন গ'লে বনাব আহিব পাৰা দেই। একো মানে সমহ্যা নাই কেতিয়াবা তোমাৰ আদৰৰ। খাব পাৰো।
যাম নিশ্চয় তুমিও আহিবা?
দিগদাৰ নকৰো তুমি আমাৰ ঘৰতে আহিবা। আহিবা মা দেউতাহঁতেও ভাল। পাব।
অঁ।
দেই অ দিয়াছোন কোন বাৰু
উ
আৰু কি বুলি কয় ঘৰত গলে উ মাহত কেতিয়াবা আহিলে লৈ আহিবাচোন
অঁ মাহঁতে এনেই অহা কথা আছিলে।
অ আহিলে লৈ আহিবা আকৌ মোৰ মাহঁতক লগ পালে ভাল লাগিব হব
অঁ যাম বাৰু মাহত আহিলে মই লৈ যাম বাৰু
অ হ'ব দিয়া আৰু খুৰীক কবা মোৰ কাৰণে কিবা কিবা বনাই আনিবলৈ
ঠিক আছে ঠিক আছে মই ইয়াতে যোগাৰ যোগাৰখিনি আনি দিম মায়ে বনাই লৈ যাব তোমাৰ কাৰণে
ঠিক আছে দিয়া ভাল লাগিলে কথা পাতি দেই ত ৰাখিছো উম উম